হেলল' হয় কেনেকুৱা খবৰ খাতি?
খবৰ খাতি ভাল, গৰমতে আছোঁ আৰু আপোনাৰ?
হয় মোৰো সেই একে, গৰম পৰিছে যদিও আপোনাৰ এই বতাহজাক যে মাৰিছে ইমান ধুনীয়া। তাকেই অকণমান ৰাস্তাত ৰখিছোঁ বিদ্যুতো কৰ্তন
তাকে, এতিয়া আপুনি চাব পাৰে বাহিৰত ওলাই আহিছো ধুনীয়াকে যিবোৰ জোনাকী পৰুৱা সেইবোৰো ঘূৰি ফুৰিছে আৰু বতাহ
হয় হয়। হয়, এটা বৰ সুন্দৰ পৰিৱেশ কিন্তু দেই। আচলতে, নগৰ অঞ্চলত থকাহেঁতেন এই পৰিৱেশটো আমি উপভোগ কৰিবলৈ নাপাওঁ।
নাপাওঁ বাৰু, আৰু এতিয়া আমাৰ যিটো ফ্ৰণ্টৰ মেইন ৰাস্তাটো সেই ৰাস্তাটোতো থাকিবলে কিবা ইমান এটা ভাল নহয় কিয়নো, গাড়ী মটৰ বৰ অত্যাধিক চলে সেইবাবে আমাৰ কাষ ষৰেই এটা ৰাস্তালে আহিছিলোঁ ওলাই।
হয় হয় ৰাচ
সিমান আ, গাড়ীও নাহে হয়।
হয়, সেই ৰাস্তাটোত মানে আপোনাৰ এই ইমান যান-বাহন চলে আপোনাৰ, তাতে সেই বতৰ টো মানে বেয়া কৰি আহিছে যে, মই ভাবিছোঁ সেই মানুহখিনি মানে যোনখিনি যলে যাবলে আহিছিলে চব মানে আৰু সোনকালে সেই স্পীডত এই দেখিছেই আপুনি মইও সেই তা অকমান তা এইফালেই ওলাই আহিছিলোঁ। এ, বাকী সেই দুৰ্ঘটনা এটা হ'লে বাৰু এতিয়া কোন বাৰু জগৰীয়া হ'ব তাক কাৰণে কওঁকচোন ইমান স্পীডত আপুনি গৈছে ইমান দ্ৰুত বেগেৰে।
হয়, এতিয়া মই অলপ দেৰি আগত এখন বাইক দেখিলোঁ সেই বাইক খনৰ হেড লাইটটো নাই সেইবাবে তেওঁ নিজৰ মোবাইলৰ ফ্লেছ লাইটটো লৈ এটা হাতেৰে বাইক চলাইছে আৰু এটা হাতেৰে ফ্লেছ লাইটটো মাৰি গৈছে। এটোটো আপুনি ভাবিবলগীয়া কথা এইটো, অভাৱেই ব্যৱহাৰৰ মূল নে তেনেধৰণৰ কিবা বাক্য এশাৰ আছিলে। অ', আৱিষ্কাৰৰ মূল আৱিষ্কাৰৰ মূল হয়, মোৰ অলপ ভুল হৈ গৈছিল।
হয় মই বুজি পাইছোঁ আপুনি সেইখন আপুনিও লক্ষ্য কৰিছিলে ময়ো লইক ক্ষ্য কৰিছিলোঁ নহয় সেইখন আপোনাৰ মই দে খিলো এজন ব্যক্তিয়ে বাইকখন আপোনাৰ চলাই গৈছে যিটোৰ হেডলাইটটো নাই। আৰু এজন মানে এজনী সেই তেওঁৰে পত্নী চাগে তেওঁৰ অৰ্ধাগিনী তেওঁ আচলতে তেনেদৰে মানে টৰ্চলাইট এটা আপোনাৰ এনেকে মাৰি মাৰি গৈছে। আচলতে সেইটো আপোনাৰ এটা মই ভাবোঁ অতি অসুৰক্ষিত কাম তেওঁলোকে হাতত তুলি লৈছে।
হয়।
তেওঁলোকে দুটকা বচাবলে চাই বা দু টকা খৰচ নকৰো বুলি ভাবি তেওঁলোকে তেনে এটা পদক্ষেপ হাতত লোৱাটো মই ভাবোঁ বোৰ একেবাৰে গ্ৰহণযোগ্য নহয়।
হয়। এতিয়া, হয় কওঁক
হয় যদি মানে আপোনাৰ সেই ৰাস্তা ঘাটত যদি কেনেবাকে আপোনাৰ সেই দূৰত যদি ডাঙৰ এটা খাল থাকিলেহেঁতেন আৰু তেওঁলোকে যদি সেই খালটো নেদেখি ফটককে যদি তাত সোমাই বা কেনেবাকে পথ দুৰ্ঘটনা এটা হ'লহেতেন। তাৰ বাবে দায়ী কোন হ'লহেতেন, আপুনি ভাবকচোন?
হয়। তেওঁলোক নিজেই দায়ী হ'লহেতেন, কিয়নো তেওঁলোকে সামান্য দুটকা বচাবৰ বাবে তেনে ধৰণৰ পদক্ষেপ হাতত লৈছে। বেছি টকা নাযায়টো। সেইটো আপুনি ফ্লাইট টো প্ৰায় দুশ তিনিশ টকাতে ঠিক কৰি আনিব পাৰে।
হয়, নিশ্চয়।
হয়, এতিয়া তেনে ধৰণে তেওঁ এতিয়া ভাবক। তেওঁৰ পত্নীৰ লগত গ'ল বুলি সেইটো এটা সুবিধা হ'লহেতেন। তেওঁ যদি কেতিয়াবা ৰাতি দৰকাৰী কামত যদি যাবলগীয়া হয় তেওঁ অকলে, তেতিয়া আপুনি ভাবিব পাৰে কেনে সমস্যাৰ সৃষ্টি হ'ব।
হয় হয় হয়। আচলতে এনেবোৰ দেখি মানে মই ভাবোঁ সমাজখনত মানে এ বৰ থাকিবলৈ মন নোযোৱা নিচিনা হৈছে। এতিয়া চক? তেওঁলোকে নিজৰ জীৱন যদি তেনেদৰে মানে হেতালি খেলিছে নিজৰ জীৱনক লৈ। মোৰ তেন্তে ক'বলগীয়া একো নাই। তেখেতলোক আ যদি মানে তেনেদৰে দুৰ্ঘটনাত আক্ৰান্ত হৈ মৃত্যু মুুখতো পৰে। তেন্তে তেওঁলোক নিজেই দায়ী, গতিকে মই সেই বিষয়ে একো নকওঁ। কিন্তু তেওঁলোকে যদি নেদেখাকৈ সেই পথৰ কাষেৰে যোৱাৰ মানুহ হওঁক মানুহ এজনক যদি তেনেদৰে খুন্দিয়াই দিয়েগে, কি এটা পৰিস্থিতিৰ সৃষ্টি হব আপুনি ভাবকচোন? নিজৰ লগতে আনৰ জীৱনো যদি এনেদৰে মানে মৃত্যুমুখলৈ ঠেলি দিয়ে। তেন্তে মই ভাবোঁ সেইটো সমাজৰ কাৰণে আপোনাৰ বহুত ক্ষতিকাৰক এটা
হয়। এতিয়া অলপ দেৰি আগত এজন ব্যক্তিয়ে আহ মোৰ যিজন লগত আছিল তেওঁক আহ অলপ জোকাই থৈ গ'ল। চিঞৰ বাখৰ কৰি অভদামিকো সৃষ্টি কৰি দিলে। কি শান্তিময় পৰিৱেশত আমি জাষ্ট বহি আছিলো। কি সুন্দৰ বতাহৰ উপভোগ কৰি। তেওঁ সেই অভদামীৰ সৃষ্টি কৰি এই এই সৌন্দৰ্য বেৰিটো ভাঙি থৈ গ'ল আৰু তাৰ দুখি মই তেওঁৰ বাপেক মাকক বুলি ভাবো। কিয়নো আপুনি চাব পাৰে। তেওঁলোকৰ বাপেক মাকে সৰুতে তেওঁক সেই বাইকখন কিনি দি, সেই সমস্যাৰ সৃষ্টি কৰিলে।
হয় হয়। মই বুজি পাইছোঁ। বাকি এতিয়া চওঁক, ৰাস্তাৰ পথেদি যদি ৰাস্তা ঘাটে যদি ইমান এটা অসভ্য মানুহ পাৰ হৈ যায়। ইমান অভদ্ৰ আচৰণ। আপুনি আচলতে সমাজখনত কি বুলি সুৰক্ষিত বুলি থাকিব? আজি যদি আপুনি তেনেদৰে ৰাস্তাৰ ছাইডত ৰখি থাকোঁতেনে যদি তেনেদৰে, আপোনাক যদি তেনেদৰে মানে আপুনি ৰখি থাকোতে অভদ্ৰামি কৰি যদি ইমান দ্ৰুত গতিত আহি আপোনাক যদি এখুন্দা মাৰি দিলেহেঁতেন? আপোনাৰোঁ সাস্থ থৰ ক্ষতি সাধন হ'লেহেতেন? গতিকে তেওঁলোকে আচলতে এনেবোৰ কাম কৰিব নালাগে। আ আচলতে যিবোৰ নকৰিলেও মানে এৰিও চলিব পাৰি। তেনেবোৰ কাম আচলতে কৰিলো হয়।
হয়। এইবিলাক কথা মই এতিয়া বাদ দি পেলাই মই আপোনাৰ লগত এটা বৰ বিশেষ কথাৰ বাবে অ ফোনটো কৰিছিলোঁ
হয় কওকচোন
হয় যিহেতু এইকেইদিন প্ৰায় বৰষুণ দিয়ে আছে বাৰিষাৰ বতৰ সেইবাবে আমাৰ পানীৰ যি উজান উঠিছে তাত আমি মাছ ধৰোগে বুলি ভাবিছিলো কেইবাজনো ব্যক্তিয়ে আপুনি যদি সেইটো কামত উৎসুক আপুনিও আহিব পাৰে একেলগে মাছ ধৰি কিয়নো মাছ খাই ভাল লগাতকে বেছি ধৰি ভাল লাগে।
হয় হয় হয় হয় হয় আপুনি এটা অ মানে ধুনীয়া কথা ক'লে আচলতে আ এই পানী যি উ- উজানত যি মাছ আহে আপোনাৰ সেই মাছ মানে আপোনাৰ আচলতে ধৰি খুব বেছি ভাল লাগে আচলতে উজান উঠিলে আপুনি চালনীখন তাত পাতি দিয়ক মাছ উঠি যাব আৰু সেই ডাঙৰ মাছ মাছ কোনে কিমান ডাঙৰ মাছ বা কোনে কিমান মাছ ধৰিব পাৰে। বা এইটো চাহ মই এটা ডাঙৰ মাছ পালো মই এইটো কুচিয়া পালো সেইটো মানে সেই গাঁৱৰ মানে এটা বৰ ডাঙৰ ফূৰ্তি মই আপুনি যেতিয়া নিমন্ত্ৰণ জনাইছে নিশ্চয় মই যাম
হয় আপোনাৰ চাগে ভালদৰে মনত আছে যে মোৰ দেউতা। আৰু তেনেধৰণে আমাৰ কাষৰ যি মুনুকনদা তেনেধৰণে আমি চাৰিওটা মিলি আপোনাৰ ভাতৃ মোৰ ভাতৃ আৰু মই আপুনি তেনেধৰণে সকলো খিনি যেতিয়া মিলি পেলাই আমি আগতে পুখুৰীত বা নদীত মাছ ধৰিছিলো কি সুন্দৰ লাগিছিল আপুনি সেইটো কল্পনা কৰকচোন
হয় হয় সেইবোৰ আচলতে পাহৰিবলগীয়া নহয়ে আ আচলতে সেইবোৰ পাহৰিব নোৱাৰি আপুনি ভাবক
কি কৈছে
হয় কিমান ভাল লাগে আমি যেতিয়া নদীৰ পানীয়ে পানীয়ে গৈ ঠাণ্ডা বা গৰমত বাৰু ইমান ধৰিব নহয় কিয়নো সেই পানী আপোনাৰ সেই বাৰিষা দিনত বাঢ়ি যায় যে কিন্তু সেই ঠাণ্ডা দিনত আপুনি ভাবকচোন ইমান ঠাণ্ডাতো আমি গৈ ফূুৰ্তি মনেৰে মাছ খোৱাত কৈও বেছি মানে সেই ধৰি যিটো ফূুৰ্তি লাগে যিটো মাছ পালে মানে আনন্দ লাগে সেইটো হয়তো চহৰৰ এজন ব্যক্তিয়ে মানে সেইটো উপভোগ কেতিয়াও কৰিব নোৱাৰে
হয় আৰু এদিন যেতিয়া আপুনি মই আমাৰ এই চাৰিটা মোৰ ভাতৃ আপোনাৰ ভাতৃ আৰু মোৰ দেউতা আমি সকলো কেইটা মেলি মোৰ সেইবাৰে প্ৰথম সৰু কালত মই দুমণিলৈকে মাছ ধৰি গৈছিলো। প্ৰায় আমাৰ ঘৰৰ পৰা আহ উম আমাৰ দলং চলং পাৰ হৈ প্ৰায় বহুত দূৰ আমি মাছ ধৰি ধৰি নদীয়ে নদীয়ে গৈ আছিলো। আহ তেতিয়াই মই সাঁতুৰিবলৈ প্ৰায় অলপ শিকি গৈছিলো সেইটো কথা কিন্তু বৰ ভাবিব লগীয়া কথা আৰু যেতিয়া মোৰ ভাতৃ যি ডাঙৰ ভাতৃ তেওঁ ডুবি লৈ লৈ আপোনাৰ ভাতৃক টান মাৰি দিছিল সেইটো এটা বৰ হাঁহি উঠা কথা আছিল।
হয় হয় হয় সেয়াও অতি হাস্যৰসৰ মানে পৰিৱেশৰ সৃষ্টি কৰিছিল কিয়নো আৰু এটা কথা হাস্যৰসৰ লগতে সেইটো এটা অতি বিপদজনক আছিল কিন্তু আপুনি ভাবে নে নাই নেভাবো মই নাজানো কিন্তু,
ছিল
হয় হয় যিহেতু মানে সেই বৰ্তাইহে আমাৰ সেই আপোনাৰ পিতৃৰ কথা কৈছো। সেই বৰ্তাইহে যদি সাঁতুৰিব মানে জানিছিল সেই দুয়ো সাঁতুৰিব নাজানিছিল। যদিহে মানে দুয়ো বেছি দঁ লে গ'লহেঁতেন তেতিয়া মানে তাই যদিও এজনকহে উদ্ধাৰ কৰিব পাৰিলেহেঁতে, সেই দুজনক উদ্ধাৰ কৰাটো মানে অসম্ভৱ কথা হ'লহেঁতেন।
হয়, তেনেধৰণে আপুনি এবাৰ যি আমাৰ গৰু বিহুত আপুনি তেনেধৰণে নদীত উটি গৈছিল মোৰ সেইটো ভালদৰে মনত আছে। যেতিয়া আমাৰ ভুলশ্বৰ ডাঙৰীয়াৰ পিতৃ তেওঁ আপোনাক উদ্ধাৰ কৰি আনিছিল।
হয় হয় হয় আচলতে আপুনি মনত পেলাই বৰ লজ্জিত হে কৰিলে, আচলতে সেইদিনা সেই গৰু গা ধুৱাই থাকোতেনে আপোনাৰ মোৰ সেই অকনমান দঁ লে গুচি গ'লো দঁ লে গুচি গ'লো মানে মই জানি বুজিও যোৱা নাছিলো যিহেতু সৰু আছিলো, আপোনাৰ সেই
টানি লৈ গ'ল।
হয় হয় তাৰ পাছত সেই যি অৱস্থা হ'ল ডুবি সেই মই মানে আপোনাৰ এবাৰ তললৈ গৈছো ওপৰলৈ আহিছো।
হয় আৰু হয় আপোনাক তেনেধৰণে কোনো দেখাও নাছিলে। এ যি ওপৰত দুজনীমান মহিলা আছে, তেওঁলোকেহে আপোনাক দেখি পেলাই। আজি ভুলেশ্বৰ ডাঙৰীয়াৰ পৃতিক জনাইছিল আৰু তেওঁ জপিয়ে আপোনাক উদ্ধাৰ কৰি আনিছিল।
হ তই কথা পাত। হয় হয় হয়, তেখেতে মানে এনেদৰে টানি যেতিয়া মোক লৈ আহিলে। তেতিয়াহে মানে মই যেনে তেনে মানে সেইদিনা নিজৰ জীৱনটোক মানে বচালো বুলি ক'ব লাগিব। সেইদিনা আচলতে মোৰ ৰিবন মানে আপোনাৰ কি বুলি কয় পুনৰ জন্ম হৈছিল বুলি ক'ব লাগিব আচলতে।
হয় আৰু কিয়নো সাতৰি সাঁতোৰাটো আমাৰ কাৰণে বহুত দৰকাৰী, কিয়নো আমি সাঁতুৰিবলৈ প্ৰায় এতিয়াই পৰা শিকো লাগে। মই এতিয়াও ভালদৰে নাজানো। ময়ো জানো আপুনিও নিশ্চয় এতিয়া ভালদৰে নাজানে।
হয় হয় অলপ অলপ যিহেতু আয়ত্ব কৰিছো কিন্তু সম্পূৰ্ণ ভাৱে মানে নে মইয়ো পাৰগত নহয়।
হয়, মই নিজকে নিজে বচাব পৰাকে অলপ সাঁতুৰিব পাৰো। বাকী তেনেধৰণে কাৰোবাক বচাব পৰাকে বা নদীৰ সোঁতত আমি বিপৰীত দিশত যাব পৰাকৈ তেনেকে শিকা নাই।
হয় হয় হয়। বাকী আপুনি আৰু কওকচোন আপোনাৰ ভাতৃ খবৰ কেনেকুৱা আচলতে বহুত দিন হ'ল তেওঁক লগো পোৱা নাই, দেখাও নাই। মাজতে শুনিছিলো, তেখেতৰ বিয়া বাৰু কথা ঠিক হৈছিল বোলে। কিন্তু যিহেতু ছোৱালীজনী পলুৱাই নি তেওঁ জেলত থাকিব লগা হ'ল, গতিকে বিয়া বাৰু আপোনাৰ সেই নোহোৱা নিচিনা হ'ল। বাকী তেওঁ আজিকালি হেনো অকনমান সেই গাঁৱৰ বোৱাৰী এজনীৰ পতিবলে বৰ ধান্দা মাৰিছে মই শুনিছো।
হয় আমি সেইটো বিষয়ে বৰ বেছিকে নাপাতো কিয়নো তেওঁৰ মিতিঙৰে এজন ব্যয়ক্তি আমাৰ ওচৰত আছে।
নহয় নহয় আচলতে সেইটো একো নহয় আপুনি ভয় খাব লগীয়া কোনো কাৰণ নাই। কিয়নো তেখেতক মানে তেখেতেও অকনমান মানে তেওঁৰ প্ৰতি দুৰ্বল বুলি কব লাগিব। এই মৃতুৰৰ ব্যক্তিজনৰ কথা কৈছে হয় আপুনি মানে গমেই নাপায় সেই কথা
সেই কথা বিষয়ে মই অকনো অৱাগত নাছিলো আপুনি এতিয়াই জনালতহে মই গম পাইছো
হয় হয় বাকী আপুনি কথা এটা ঘটনা এটা জানে নে নাজানে
কেনেধৰণৰ ঘটনা
সেই সিদিনা আপোনাৰ ভাইটী আৰু মই আপোনাৰ সেই কথোপকথন কৰিবলৈ বুলি অকনমান ৰাস্তাৰ ফালে ওলাই আহিলো দুয়ো বোলো আহক অকনমান এনেই বছৰ তলৰ দলে জিৰাই কথা পাতো হয়। তেনেকুৱাতে আহিল আপোনাৰ সেই সেই গৰাকী আপোনাৰ সেইদিনা কি কথোপকথনৰ মাজত মাতিছে কোনফালে যায় তাৰ পাছত সেইদিনাৰ ঘটনা আপোনাৰ গল আকৌ আজি আপোনাৰ আমি দুয়ো যেতিয়া কঠোপকথন কৰিবলৈ গৈ বাহিৰলৈ ওলাই আহিলো মই বোলো বলক ইমান গৰম পৰিছে যাওঁ অকনমান গছৰ তলত অ আকৌ আজি একে ঘটনাই নহয় আপোনাৰ আহিল সেইগৰাকী তাৰ পাছত আৰু একদম কি কোনফালে যায় আয়া মই কৈছো তোৰ কিন্তু বৰ ভাল নহয় ধাণ্ডা
হয় কিয়নো তেওঁৰ সৌন্দৰ্যও বহুত অতুলনীয়। তেওঁৰ যি স্বামী তেওঁ ইমান সুন্দৰ নহয় যদিও তেনেধৰণৰ এজনী আহ গাভৰু মহিলা পাইছে তাৰ বাবে তেওঁ গতিকে ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ হয়। তেনে ধৰণৰ আৰু তেওঁৰ সংস্কাৰো তেওঁ বহুত সুন্দৰ তেওঁ ব্যৱহাৰ পাতি দি তেনেধৰণৰ বহুতো ভাল গুণ তেঁওৰ ভিতৰত আছে।
হয় হয় এনে এজনী ফুল কোমলীয়া ছোৱালী যে সেই বুঢ়াটোৱে পালে। আচলতে আমাৰে ফুটা কপাল বুলি ক'ব লাগিব আপোনাৰ ভাতৃও আচলতে দুখী নহয় এই বিষয়ত আ ইমান জনী মানে লহপহ গাভৰু ধুনীয়া ছোৱালী কেনেধৰনো সেই বুঢ়া তৰ হাতত পতন